অ হ কি কৰি আছো?
এ আছো কম্পিউটাৰ দোকানলে আহিছিলো
অ কিবা কামত
অ অ এই এপ্লাই অলপ আছিলে মোৰ কলেজত
উম হল কাম
হল হল
কিবা এচাইনমেন্ট দিছিলে নেকি?
অ অ এচাইনমেন্টৰ কামেই ফ্রন্ট পেজটো বনাবলৈ আহিছিলে ছাগে এনেন্টৰ
এচাইনমেন্ট কিমান দিছিলে
পাঁচটা পাঁচখন পেপাৰ
অ পাঁচখন পেপাৰ বোৰ্ডত লিখিবলগীয়া বহুত আছে।
অ অ ধেৰ পেজ লিখিব লগা হৈছে এশট মান প্ৰায়
এশটামান বা বহুত মানে এই এক্জাম এতিয়া কেতিয়া আছে
একজাম আগষ্ট মানত হ'ব নেকি?
আগষ্ট পা হব বি এ এপ্লাই কৰিছিল
অ কৰিছো এপ্লাই
ক'ত কত কৰিলা
এইটো আকৌ গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৰিছো অকল
অ গুৱাহাটী ইউনিভাৰ্ছিটি
উম
অ তোৰ বাৰ্ডে কেতিয়া
বাৰ্থডে মোৰ আঠাইশ তাৰিখে এইটো মাহৰ
অ পাৰটি হব নে নাই
হে জানো কি হয়
অ পাৰ্টি নহয়।
নহ'ব পাৰে হ'বও পাৰে
অ
বৰষুণ দিছে নেকি বৰষুণ দিছে নে নাই হা
অ কি কৰি আছো এতিয়া
এ আছো ৰ
। কবাত নাজাৰ
নাযাও কলেনো যাবি এতিয়া ঘৰলৈ যাব লাগিব দেৰিয়ে হৈছে ৰ বৰষুণ দিলে যে হে কি মিজুৰ ঘৰত আছে নাই ঘৰত আছে নাই আহা নাই আহা আহিবহে।
কেইটামান বাজে
আহিব আৰু
পাই বাজিব
উম।
কৈ যাব প ন উ কে কেটা লৈকে আছ? ম চাৰে নটা মান বজা লৈকে। ক ন একেবাৰ নাম গ জ মোবাইলৰ কুত মুফায় ম তাৰ উঠিলোঁ।
চিন্মলৈ ফোন কৰিছিলি?
নাই কৰা মই, তই কৰিছিলি।
উম প্ৰথম অকণমান আগতে কৈছিলোঁ। উ দিনত কি ভাত পানী নাখালি নেকি?
নাই খোৱা তই খালি ভাত।
খালোঁ-খালোঁ।
মই খাবৰ সময় নহ'ল দে লিখি আছো। ছিলো যে লিখা কৰা কৰি থাকোতে আজি চাব নহ'ল আছে টাইমতটো গুচি গ'ল যে নাখালো আৰু খাবলৈ মন নগ'ল আৰু।
এ ৰাতিপুৱা
ৰাতিপুৱা নাখাওৱেই ভাত মই এক টাইম খাওঁ সেই একটাইমতে নাখালো আৰু।
অ', আজি আজি কলেজ নাছিলে নেকি?
আজি নাই কলেজ চানডেহে হয় ক্লাছ।
অ', চানডে ক্লাছ ন' অ'। কলেজ কাই কাইলৈ আছে নাই?
কি তাৰ আছ কাইলৈ আছে আছে ক্লাছৰ ৰুটিন দিয়া নাই বাৰু। যাব লাগিব এচাইনমেন্ট খিনি জমা দিমগ কাইলৈ।
কাইলৈ যমা দিবি
উম।
উম। উম, হম সেই জোনটোৱে মানে এচাইনমেন চবকে দিছে?
অ', চবকে ত্ৰিশ তাৰিখ লাষ্ট ডট আকৌ ত্ৰিছ তখ তাইক আক যোৱাতকে কাইলৈ দি
উ, অ', ত্ৰিশ তাৰিখ ক্লাছ যে তানে আকৌ দেওবাৰে দেওবাৰোহে ক্লাছ।
অ', অ', নহয়। ত্ৰিশ তাৰিখে মানে এছাইনমেন্ট জমা দিয়া লাষ্ট ডেট।
অ', অ', মানে সোমবাৰ মঙ্গলবাৰ বিলাকত টো মানে যাব পাৰি।
যাব - যাব পাৰি অফিচিয়েল কাম বোৰ কৰিবলৈ পাৰি অ, বুধবাৰে বন্ধ থাকে অকল। উম, বুধবাৰ খোলা থাকে অ, তাক এতিয়া
কি? আহ ক'বাত ফুৰিবহে যা'ব লাগছিল।
উলা গৈ
তাকে মৰিল কবিচোন
তই কবি তইয়ে পাতিবি তাৰ লগত কথা।
তাকে। মানে ভাল আছিলে। নাগ মনি দাদা
নিনিয়ে নহয় এনেকে গাড়ী চলাই যোৱা মানুহ লাগে ভাল এতিয়া সি আৰু নিব ন সি নিনিয়ে এতিয়া কি কৰিব।
বিয়াকক নাই তিমফুমান গ'লে
যাব সি হেৰি আকৌ সেইদিনা গৈ আহিছোহে যে এতিয়া
অ' নাজাব চাগে।
সেইদিনা সেইটো চাইডে গৈ আহিছো হে।
অ ত কোনখন লাগে পালিগে বাৰ মাইলৰ আগ পালেগে।
অ অ জানো বাৰু বাইলেগ মানে কি আমি গেটৰ পাৰ হোৱা নাই খালি
ভালু প গেত ন পালকি
গেট পালো গেটৰ সন্মুখৰ পৰা গুচি আহিলো। তাত গে আগদাই যোৱা আৰু গেট পাৰ নাই হোৱা
আহ
গেটৰ সন্মখেদি পিকনিক স্পট এটা আছে তালৈ গ'লো তাত বন্ধ হৈ আছে এ বস্ত পৰা খুলিব হেনে তাৰপা গুচি আহি গলো মানে তাত এনেই আৌ অকণমান জেগা খাল জেগাাৰাইে আছে তলৈ যাবলৈ নিদিয়ে মানে সেইটো বন্ আছে আগষ্টৰ পৰা খুলি খাব বলে।
অ অ আগষ্ট মানৰ পৰা গলাব তেতিয়া যাব পাৰি আৰু
এতিয়াতো আ যাবলৈ পাৰি তালে সেইটো খুল নাইখা এনেই গৈ পেলাই নৰ্মেল প্লেচ আৰু
অ সনামেল
অ একো নাই মানে এনেই চোতাল এখনৰ টাইপ আৰু ঘ কিছুমান যে ঘৰত অকণ বাৰদা াইত থাকে তেনেকুৱা ডাঙৰ এখন আৰু সনো খালী জেগা আৰু এ এনে াই তহঁতৰ এই দোকানৰ সন্মুখৰ নিচিনাই উম
অ ইমান ডাঙৰ মানে হেৰি নহয় জেগা নহয়
নহয় নহয়।
পানী কিমান?
পানী আছে বহুত পানীকেইদিনা।
বৌত পনিঙ।
উম
ম তাত ভয় লাগে ন যাবলৈ
অ আমি গাই নুধলো কাপোৰ কাপোতে থাকিলে
ধাৰ বহুত চাগে ন
হয় আৰু বহুত ঠাণ্ডা পানী
বহতডা উম, চবয় লাগিছিল। ভাল লাগে এতিয়া যাবলৈও লগ নাই
তো কৈছিলো এেনে ওলাবি বুলি হেৰি না
ম চিনেমা চাব গলো আও কি কৰিবি চিনেমা চাইও বেয়া নালাগিল
বেলেগ এদিন যাম আৰু দেই ইমান ভাল নালাগিল সেইদিনাাম আৰু গৈ। আমাৰ যোৱা দেৰি বহুত দুটা বজাত গৈছো আমি ইমান ফুৰিব কৰিব নাপালো
উম, উম,। তই দুজনে গ'লি নে নে আউ বেলেগো কোনোবা গছিলে
দাদা গ'ল দাদা ভালপোৱা ছোৱালীজনী গ'ল
অ অ মানে চাৰিজন গৈছেলে অ বৰষুণ দিছ ছে নিকি এইফালে দিছে বৰষুণ এ ইমান বৰষুণ যে আহি আছে
হয় নেকি। এতিয়া
আমনি লাগিছে
হয়় দে
উম দাদা কত এতিয়া
দাদা এতিয়া ইয়ামাহা ডিলাৰত
ঘৰত আহে নে নাহে
আহে ঘৰ পা অহা যোৱা কৰে
সি ঘৰৰ পা অহে গৈ
উম
অঁ বা হেৰি ভন্টি এতিয়া কো পঢ়ি আছে নে অ খাইছে
উম
কলেজ গৈ আছা নে গৈ আহো অ জুলাই বন্ধ হব জুলাই ফাৰ্ষ্ট ফাৰ্ষ্ট বন্ধ দিয়ে মানে
অ দিয়ে দিয়ে সিতেতে এইটো বছৰ বহুত বন্ধ বা মেট্ৰিকৰ বুলি পাব হায়াৰ ছেকেণ্ডেৰী বুলি পাব
অ অ
বন্ধ দিয়ে সিহতক
উম বন্ধ দিয়ে মানে বহুত দিয়ে তেন্তে এছাইনমেন্ট গোটাই এচাইনমেন্ট খিনি ক'ত বনালি ফোন পাছ অহ কম্পিউটাৰ দোকানও বনালো এনে হাতেৰে লিখি দিয়া নাই ন নাই তাকেই
বৰষুণ এৰিছে আৰু যাব লাগে আৰু ঘৰ উম অকে দি দিবা
আকৌ বৰষুণ এৰি দিব
উম
যাব লাগিব ন
তই দোকানতে তই দোকানতে
দোকানতে অ দোকানতে আছো কিখন খন কেইখন চৈধ্যখন চৈধ্যখন দি ছ আছাম ত লিগেল পেপাৰ হয় দুখন লিগেল হয় এইটো কিছত চাইদে চাইদত আৰু লিগেল লিগেলটো মানে দামটো বেছি। আপোনাৰ আৰু এ এতিয়া পেপাৰৰ দামো বাঢ়িছে, আপোনাৰ পাঁচ টকাকে লৈছো। । হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'।
উম, ক?
ঘৰতে আছনে?
নাই, দোকানতে আছো বুলি কোৱা নাই? যামহে বৰষুণ দিলে মানে।
বৰষুণ দি আছে।
উম, বৰষুণ দিলে যে যাবলে নোৱাৰিলো, ঘৰলে যাব ওলাইছিলোৱে।
ন। বৰষুণ দিলে। বহুত জোৰত নেকি?
নাই, ইমানো নহয় বাৰু।
অহ।
উম।
মৃদুলক ফোন কৰা নাই?
নাই কৰা ফোন। তাক
সি ফোন কৰা নাই?
সি অথনি কৰিছিলে, দুপৰীয়া টাইমতে।
এতিয়া কৰা নাই। তাৰপিছত ময়ো কৰিছিলো বাৰু এবাৰ, পাৰ্চেল এটাৰ কাৰণে।
অ অ।
তাৰপিছত কৰা নাই ক'ল। মই ইয়ালৈ আহিলো লিখি আছো, আজি সময় পোৱা নাই যে।
উম, উপায় নাই আও। এ এচাইটমেণ্ট কমপ্লিত কৰিবই লাগিব। ছাইনমেণ্ট কৰিলেহে আও। এচাইনমেন্ট কমপ্লিট কৰিলেহে হ'ব আও। উম হুম ।
আজি হৈ গ'ল আও। কাইলৈ জমা দিলেই
কাইলে জমা দিলে কাম শেষ। হুহ, সাৰিলি আও।
একমাহ পাও কৰি আছো, কৰি আছো, কৰি আছো।
এক মাহৰ পৰা কৰিয়েই আছ?
উম, এতিয়া হৈছেহে।